কত আছ কিয়া কিয়নি শব্দ কিয় আহিছে
একো আহা নাই কত কিয়া কিয়নি শব্দ আহিছে এতিয়া
হেৰি শুন না কথা কথা এটা আছিলে শুন না।
কহ।
এই তোৰ বিজনেচ এটা আছে কৰিবি নেকি? বিজনেচ এটা কৰিবি নেকি?
কি বা?
এইটো আমাৰ হেৰি আমাৰ চেণ্টাৰ যে
অঁ।
চেণ্টাৰটো চব দোকানতো আছেই ন
অহ।
অ ত জোতা দোকান এখন মানে আমাৰ চেণ্টাৰ মানে জোতা দোকানখন নাই, তই লক্ষ্য কৰিছ নাই জানো? মই লক্ষ্য কৰিছো কথাটো।
অঁ।
তোৰ জোতা দোকানখন খুলি বুলি ভাবিছোঁ, এখন দোকান আছে তোৰ চেণ্টাৰটোৰ, এই কথা পতিছো মই আমাৰ খুৰা এজন আছে ন।
উম।
খুৰা জনে মানে দোকান বনাই আছে আৰু খেতি উঠাই থকা অৱস্থা হয় আছে যাম তাৰ মাজত। অ তাত মানে তোৰ এটা ৰুম মানে মই ক'লো যে মোক ৰুম এটা দিয়া বুলি। ত ৰুমটো দিব মানে ত বিজনেচটো কৰোঁ নেকি? কৰিবি নেকি ক পাৰ্টনাৰশ্বিপত কৰিম মানে কৰিলে প্ৰথম।
কৰিব পাৰি ইণ্ভেষ্ট
ইনভেষ্ট টো সেইটো পাৰ্টনাৰশ্বিপত কৰিব লাগিব তই আধা মই আধা আৰু কোন
বাকী মালিকজনে দিম বুলি কৈছে?
অ' মোৰ খুৰা হয় মোৰ খুৰা হয় দিব এনেও দিব মোকো দিম বুলি কৈছে
বাকি ক খবখাতি
খব খাতি ভালেই যদি কৰ ত মোক ক মানে মই ফাইনেল কৰিম মানে নহলে মই নিজে গোটেই ইনভেচ কৰিমনভ মই নি কৰিম বলো মানে তই নিজে জান ন এতিয়া তোৰ কি কি বিজনেছ নকৰিলে কৰিবলৈ একো নাই কাৰণ আমিটো চাকৰি নাপাও চাকৰিকাৰনে বহুত এপলাই কৰিলো গম পাইছ কাছ কাষ্টৰ পৰা মাৰ খাই যাম বাৰে বাৰে সেইট কাষ্টমাৰ মাৰ কৰিবি কি কেলা বলেগ কৰিবলৈ আমাৰ জেগা নাই সেইটো কাৰণে বিছো
কৰিব পাৰি
উমহ'ব তেতিয়াহ'লে পিছতো কৰিম ন মই তেতিয়াহ'লে দেউতাৰ লগত কথা পাতো দেউতাই আধা খিনি পইচা দেউতাই দিব মোৰ পৰা তইউলিয়া হব তেতিয়া হলে বাকী খবৰ খাতি ভাল
থিক থাক ট্ৰেভেলিং ক'ত ক'ত যাব এতিয়া?
মইত এটা প্লেন কৰা নাই মই প্ৰথমতে নিজকে ঠিক কৰো তাৰ পিছত যাম বুলি ভাবিছো মানে বহুত ঘূৰিলো বহুত টাইম ৱেষ্ট বহুত কৰিলো বে টাইম ৱেষ্ট নকৰো আৰু মানে শুনিছনে নাই?
শুনিছো শুনিছো কি কৈৰিছ এতিয়া? ভাত-পানী খোৱা হ'ল, তই?
ভাত পানী খালি?
খালোঁ। তই?
মই খালোঁ, মাৰ ভালেনে?
ভালে, ভালে। তহঁতৰ?
মোৰ ভালেই। ভালেই, ভালেই। বাকী মা দেউতাই ফোন কৰিলে ফোন ৰিচিভ নকৰ যে কেলে মানে
এই ফনটো চা চাইৰলেন হৈ থাকে যে।
চাইলেণ্ট হৈ থাকে তই কল বেক কৰিব লাগে না। কল বেক কৰিব লাগে নাই
দিয়া ইয়াৰ। বাকি এতিয়া কি কৰিছোঁ?
আছোঁ, ঘৰতে বহি আছোঁ। ঘৰতে বহি আছোঁ, কি কৰিবিনো।
ভাত খোৱা হ'ল।
ভাত চাত খোৱা। ভাত খোৱা হ'ল।
কি বনাইছিলে?
উম, দালি, ভাজি, ভাত আৰু কি বনাব। তোৰ কি বনাইছ এতিয়া?
ভাত।
ক'তো ওলাই যোৱা নাই নেকি আজি ঘৰতে আছ?
আজি ঘৰত।
বাকী কলেজ গৈছা নাই?
কলেজ গৈ আছো।
পঢ়া শুনা কেনেকুৱা চলিছে।
বঢ়িয়া।
ঠিকে তোমাৰ দিন আৰু ন', আমিতো আৰু কি ক'বা।
উম!
হেৰি এই, ভায়ে ক'ত আছে অ'?
এইটো দোকান।
ভাইৰো কবিচোন কথাটো যদি, কৰে টো মানে একেলগে কৰোঁ বেলেগ বেলে।
নহয় সৰু দোকান, সৰু দোকান চেণ্টাৰ দোকান।
চেন্টাৰ দোকান গ'ল।
উম!
আচ্ছা! ঐ ৰাজা ৰাজা ৰাজা।
সন্ধিয়াকে ওলাবি ফিল্ডত?
সন্ধিয়াকে আহিবি, অ'হ মই আহি তেতিয়াহ'লে। তই আহিলে আহিম, অকলে নাহোঁ অকলে আহি ভাল নালাগে।
কেইটা বজাত আহিবি?
কিয়।
এনেকুৱা, পাঁচটা চাৰে পাঁচটাত।
হ'ব।
কিবা কৰি আছ নেকি এনে?
কি?
কিবা কৰি আছ নেকি?
অ' এনেই কলেজৰ পৰা আহিলো, ভাত চাত খালো, ভাত খাই পেলাই পৰি আছো ঘৰতে আৰু কি কৰিবি।
তই কোন ক্লাছ?
মই বি এ ফাৰ্ষ্টচেম। সেয়া হে বন্ধু বোলে, এয়া ক্লাছ কোনটো, কিহত পঢ়ো সেইটোও নাজানো মানে।
ইয়া! ইয়া! ইয়া!
বন্ধু নামত কলংক বে তই।
উম, ইয়া! ইয়াৰ! বাকী বিজনেছৰ মাথা মাৰা আৰু
মইতো, মইতো কৈ আছো ন, মইতো কৰিবলে কৈ আছো। তইহে নকৰ। পইচা ইনভেষ্ট কৰিব লাগিব তেতিয়াহে বিজনেছ কৰিম বুলি ক'লে কোনো দোকান এখন বহাই থৈ নাযায় না। তই নিজে পইচা ইনভেষ্ট কৰি পেলাই খুলিলেহে মালিক বনিবি না। নহ'লে আৰু এনেই
এ টুতেল', কিমান মান ইমেছ কৰিব লাগিব এনে
ফিফ্টি উৱান। ফিফ্টি ওৱান মই মোৰ ফালৰ পৰা, ওৱান লেজ এটা দিম। দুটাকৈ হা।
উম!
আকৌ ওৱান লাখ এটা দিম আৰু মোৰ নিজৰ পইচা ফিফ্টি এটা আছে, মই ফিফ্টি এটা দিম। ওৱান ফিফ্টি মোৰ লগত আছে।
উম
তই কিমান মিলাও বাৰু এতিয়া তই কিমান দিব পাৰিবি?
মোৰ এনেকে, ফিফ্টি মান বা ছেভেন্টি মান হায়েষ্ট।
আচ্ছা তোৰ তই নিজৰ পা দিবি নে ফাডাৰ পা দিবি
ফাডাৰ পা লাগিব ন মোৰ নিজৰ কত আছে পইচা
তেতিয়াহলে ফিক্স তেতিয়াহলে এটা কাম কৰ তোৰ তোৰ আমাৰ তোমাৰ ৰুম বনা হৈ গল হা তোৰ কালাৰিং কালাৰিং টো কৰি কৰি দিব খুৰা নিজে কৰিম বুলি কৈছে কৰি দিব ৱাইৰিং চুৱাৰিং চব লাইট চাইটৰ ব্যৱস্থা চব অল এভথিং কৰি দিব আমি জাষ্ট মাল মাল খিনি বেলেগৰ পৰা আনিব লাগিব তো ইয়াৰ পৰা আমাৰ অসমৰ পৰা আনিলেটো অলপ দাম ল'ব না ত মই খুৰা খুৰা এজন আছে হেৰি দেল্লিত তাক কৈ পেলাই এনেকে তাৰ পৰা বস্তুখিনি সি ইয়ালে পঠিয়াব
এনেও দেল্লিত বস্তুবিলাকৰ অলপ দাম কম বা
অ দেল্লী দেল্লী কলকাতাৰ পৰা মানে সি বস্তুবিলাক আনি থাকে মানে বিজনেছ হয়টো তাক মই কম সি মোৰ, মোৰ কাৰণে আনি দিব, চাদৰ পালে আনিব দিব মই জানো সেইটো কথা, মানে আমাৰ লগত ভাল ন সি, ত সি বস্তুখিনি আনি দিব। ইয়াত আমি খালি ৰুমটো তোৰ গোটেই, আ ট্ৰিপাল চিপাল দি ধুনীয়াকে সজাই মেলি জান নহয় কেনেকে ডেকৰেচন কৰিব লাগিব, ডেকুৰেত আমি কৰিব লাগিব। সেইটো নিজৰ পইচা কাৰণ খৰচ হব আৰু বাকী তোৰ চিকিউৰিটিটো দিব লাগিব, চিকিৰিটিটো কিমান লয় এতিয়া সেইটোহে কথা, বুজিছ।
চিকিউৰিটিটো বহুত পইচা পৰি যাব না। মিনিমাম হেৰি, ফিফটি মান ত চিকিৰিটি ল'ব চাগৈ।
আৰু মই ভাবিছো হা বাটাৰ বুলি বাটাৰ খুলো বুলি ভাবিছো মানে গম পাইছ, বাটা বাটা শুনিছা নহয় জোতাৰ ব্ৰেণ্ডটো। পুৰণা যোনটো বেণ্ড। ব্ৰেণ্ড আছে ন। মানে খুলিলে এটা। ব্ৰেডেড খুলিম, কাৰণ চা আমাৰ ইয়াৰ পা চব মানুহ যাবলে বহুত দূৰ যাব লগা হয়, জোতা কিনিবলে। চাইৰি যাব লগা হয়।
সেইটো বাৰু, সেইটো হয়।
সেইটোয়ে, সেইকাৰণে মানে আমাৰ এইয়া যদি এটা আৰু মানুহেতো আজিকালি চবে জানে ব্লাড ব্ৰেণ্ডেড। বস্তুয়ে কিনে আৰু এই এশ ডেৰশ টকীয়া মালটো আজিকালি কোনো বজাৰটো পায়।
উম।
তোৰ মানে খুলিলে ব্ৰেণ্ডেডটো খুলিম, তেতিয়া মানে অলপ যাতে আমালেও হয়, আৰু সিহঁতৰ মানে যোনখিনি ল'ব সিহঁতো মানে ইমান কবলে বা বাধ্য হয় যে বস্তুখিনি ভাল প্ৰডাক্টটো ভাল দিছে।
উম উম
তই তাক কাম কৰ, তই ঘৰত কথা অ ঘৰত গুৱাহাটী গলে মোক কবি পিছত, অ এহ ফিল্ডত আহ, ফি আহিবি ন তেতিয়া লৈ ক ক সুধি আহিবি।